হেল্ল', অ' ভাল আপোনাৰ?
অহ, ভাল -ভাল।
অহ, কি কৰিছে এতিয়া?
মই ছোৱালীক স্কুললৈ পঠাবলৈ লৈছোঁ মানে তাইক দেউতাকে লৈ যাব আৰু
হয় -হয় অ 'ভালেই কৰিলে দিয়ক মানে ভাত- পানী বনালে নে বনাবহে?
আৰু, ঠিকে আছে। অ' ভাত বনালো। আকৌ মানে কি সময়ত কিবা কিবি অলপ বনাওঁ আৰু গোটেইখিনি একেবাৰে বনাই নথওঁ হোঁও সে গৰমতটো, অ' গৰমতটো বেছি যে মানে পাকঘৰটোৰ সেই দুপ পৰিয়া টাইমটোত বেছ সময় থাকই নোৱাৰি দেখু খুন সে অলপ অলপ বনাই থওঁ বাকী খোৱা টাইমত কিবা এটা সৰুকে আকৌ বনাই পেলাই খাওঁ আৰু।
অ' অ' ময়ো তেনেকুৱাই কৰো এ এতিয়া মানে তাইৰ হেৰি যে পৰীক্ষা যে। সেইটো কাৰণে একেবাৰে মানে অ একেবাৰে মানে পিছবেলা পৰীক্ষা। সেইকাৰণে মানে একেবাৰে বনাই কৰি মানে খুৱাই বোৱাই পঠাই দিওঁ আৰু। উম।
তেতিয়া আপুনিও আজৰি হৈ
ময়ো আজৰি হব পাৰো উম।
মানে কি কাম খিনি আজৰি হয় দিয়কচোন মোবাইলটোকে অকণ চাই কৰি সময়তটো যায়গে যে। আজিকালি দিয়কচোন অ মোবাইলটোতে বহুত খিনি সময় দিব ব লগা হয় মানে নি মানে কি ইটো চাওঁতে কওঁতে সময়টো যায়গে।
তাকে হয় দিয়া মোবাইল নহয় ৰ'বা চাই - চাবলেতো চাই থাকোতে কিমান সময়ত যায় গম প পোৱা নাযায় কিন্তু আমাৰ চকু গিতা যে গৈ আছে
গৈ আছে অ' আৰু আপুনি চাবচোন তেনেকে চাওঁত তে চাওঁতে কেতিয়াবা এনেকুৱা হয় মানে দিনটো দেখোন আমি ঘৰৰ পৰিয়ালটোৰ লগত কথাই পতা নহল। মানে কিবা এটা কব থাকিলেও এই কম দিয়ক। বুলি মানে কিবা এটা পাহৰা যায় অ বহুত খিনি চাবচোন কাম পাহৰা যায়। সেইয়াই আৰু কিছু ক্ষে ক্ষেত্ৰত এতিয়া কিছুমান খবৰ বাৰু এতিয়া মোবাইলতে পাই থাকোঁ, ভাল-ভাল অহ, আপোনাৰ ব্যৱহাৰটো লৈ কথা আৰু উম।
যে
প্ৰতি অহ, নিজৰ কথা আৰু আপুনি কেনেকে বস্তুটো ব্যৱহাৰ কৰিছে, অহ টিভিটোও হওক।
তেনেকুৱা প্ৰতিটো বস্তুটোৰে ভাল-বেয়া গুণ এটা থা নাই জানো? থাকে, সেইটোৱে। এতিয়া ধৰা পঢ়া-শুনা ল'ৰা-ছোৱালীৰ কাৰণেটো বহুতখিনি সহায় হয়, বহুতখিনি সহায় হয়, কাৰণ কিবা এটা নুবুজা বস্তু আজি আজিকালি ইমান সহ সহজে বুজা বুজাই দিব পাৰা গোটেই বস্তুখিনি আহে, মানে চাওঁ বুলি ক'লে
তাকে, বহুত আছে-বহুত আছে। কিন্তু এইবোৰ আৰু যি আমি সাধাৰণতে যিবোৰ এতিয়া আমাৰ ধৰক ছচিয়েল মিডিয়া খিনিত সেইখিনিত আমি টাইমটো বেছি যায়গে দে
যায়গে-যায়গে অহ। তাকে সেইবোৰ চাই মানে তাক তাকে সেইটোৱেই কৈছোঁ, যোনে যেনেকে ব্যৱহাৰ কৰিছে।
কৰিছে অঁ! কিন্তু কিছুলোকেতো সেইটো ইনকমৰ পথো বাছি লৈছে। হয়নে? কেনেকে কৰিব পাৰিছে, আমি এতিয়া তেওঁলোক তেওঁলোকৰ ভিডিঅ' চাই আছোঁ হয় মানে আমাৰ সময়তো গৈ আছোঁ, দি আছোঁ কিন্তু তেওঁলোকেটো ধুনীয়াকে ইনকম কৰি আছে।
তেওঁলোকৰ খৰচটো
অহ, উলিয়াইছে। কেনেকুৱা চাবচোন, এই যে ব্লগ মানে বনাই কৰিয়েই আপোনাৰ কিমান কি তেওঁলোকৰ উন্নতি হৈছে মানে ঘৰ-দুৱাৰ বনাইছে, অহ। এই ফুৰিবই গৈছে দূৰলে। উম।
ধৰা কৰি মেলি মানুহৰ বহুত নহয় কিছু-কিছু মানুহ মানুহৰ কিন্তু বহুতখিনি, মানে
উপকাৰ হৈছে, অহ। সুবিধা
যোনে ভালকে ব্যৱহাৰ কৰিবলৈ শিকিছে, উম তেওঁলোকৰ বহুত উপকাৰ হৈছে। আ
আপুনি এতিয়া নিজৰ সময়টো পাছ কৰিবলৈ যদি সেইটো ব্যৱহাৰ কৰি থাকে, সেইটোতো আপোনাৰ নিশ্চয় হেৰি ক্ষতিয়ে হ'ব, ক্ষতি হ'ব আপোনাৰ, অহ যে কামটো পেলাই থৈ মই যদি চাই থাকোঁ মোবাইলটো, সেইটো কেতিয়াবা নিজৰ মনটো তো বা কিবা এটা বেয়া লাগি আছে কিবা এটা। চাই ভাল কৰো মনটো অ সেইটো বেগ কথা কিন্তু আপু সদায় বেছি। সময় যদি তাতে লাগি থাকে সেইটোনো কৰ এতিয়া কাম বন দিয়ক।
তাকে- তাকে নহয় এতিয়া আমি আৰু কাম বন কৰি আজৰি। কৰি হ'লো মোক। বাদ মই আকৌ বিশেষকে বেছিকে হেৰি। পহু এইবিলাক কিছুমানে মানে লিখে ন উপনয়াস লিখ। খে কিছুমানে গল। প লিখে এনেকে আকৌ হেৰি।
কাম এটা শিকিব পাৰে আপুনি এতিয়া ধ ধৰক কাটিং। শিকিলে দৰ্জি। কমটো তাতে আপুনি কিবা এটা সোকোজা লাগে। গি আছে যে মই এয়া ব্লাউজটোত এইখিনিত কেনেকে কি। কৰিম পাহৰি থাকিলে সেই বস্তুতটো আপুনি সেই মোবাইলটো পা অ। আ ইউটিউ টো লগাই ল'লে কিমান ধুনীয়াকে শিক। শিকাই থাকে। অ আপুনি এতিয়া দহি গথাটোৱে হওক চাবচোন কিমান নতুন।
আ আ আগতে মানুহে ইমান এ তাকে আগতে মানুহে ইমান দহি উঠিবলৈ ঘৰত। তে ইমান।
নেজানে অ- অ -অ এতিয়া চাব আমি কাপোৰ যাক অ যাক চিলাব দিওঁ হয়নে তেওঁকে কওঁ যে দহিটো গা। ঠি দিব। কিন্তু আমি এতিয়া নকও যে আমি নিজে- নিজে দহি গাঠিম বাকী খিনি চিলাই দিলেই হ'ল অ নিজে পাৰো। সকলো মহিলাই কিন্তু। টো নিজেই কৰা হ'ল। সেইয়াই ভাবোকচোন সেইটোৱে। গোটেইখিনি। সুবিধাহোৱা নাই জানো গোটেই মানুহ। খিনি ৰ।
সেইটো সময়তো এ এনেই থকা। সময়তটো মানে পাছ হৈ গুচি যায়। কাম খিনি নিজে কৰো বুলি। ক'লে কিন্তু এতিয়া চাওঁ আৰু আমি সেইবোৰ পঢ়ি মেলি। কিবা এনেই আমি সময়তো ন কৰো কিন্তু নহয় কৰিব কৰো। বুলি ভাবিলে আমি মোবাইলটো বহুত কিবা কিবি কৰিব পাৰো
পাৰে পাৰে বহুতখিনি সুবিধা অ
যদি
পাৰাটো অ আৰু আপ আপ নোৱাৰো আপুনি এটা কিবা ব্যৱসায় কৰিলে হয়নে সেই ব্যৱসায়টো যে কৰিছে আপুনি কেনেকে গম পাম? ব বেলেগে মানে কেনেকে গম পাব আপুনিতো তেনেকে ছচিয়েল মিডিয়া অথদি আপোনি জনাব ব লাগিব মানুহ সমাজ অ তেতিয়াহে তেওঁলোকে আপো না ব্যৱসায়টো বিষয়টো তই জানি আপোনাক কিবা এটা অৰ্ডাৰে কৰিব হয় নে আপোনাৰ পৰা বস্তুতো কিনিবলে বিচ
বিচাৰিব এতিয়া মানুহে খেতি বাতি নহয় নহয় আজিকালি মানুহে ধৰ চাবচোন তুমি মাছৰুমৰ কৰিলে মাছৰুম কৰি মোবাইলত দি দিলে মুঠতে সবেই গম পাই গ'ল আৰু যে ইহঁতৰ ঘৰত মাছৰুম পোৱা যাব
এতিয়া অনলাইন যোগে এতিয়া ভাবকচোন গোটেই অনলাইন যোগে গো তে ব্যৱসায় খাদ্য চলি আছে না কো কাৰোবাক দেখিছে ন নে কি হয় ন নাম্বাৰ ললে আৰু কণ্টেক কৰিলে বস্তু কিনি দিয়ে এতিয়া কাপোৰৰ ব্যৱসায় খিনিয়ে ভাবক উম কাপোৰব্যৱসায়ে ভাবক চোন
অ টো ধেমাজি অ ধেমাজি চাইদৰ পৰাতটো কাপোৰ চাপোৰ এনেকে আমাৰ এইটো চাইডলে পুৰা বিক কি কৰি আছে তেনেকে মোবাইলতে গোটেই খিনি কৰি আছে
এতিয়া আমিয়ে ভাবকচোন কিমান অনলাইন কৰো কাপোৰ এটা ভাল এতিয়া দো কানতনো আমি ক ক'ত কিনিবলৈ যাওঁ
অ আজিকালি দোকানলৈ এই অনলাইন মানে এপবোৰ ওলোৱাৰ পৰা দোকানত নোযোৱাই হ'লো উম তাকে
আহিলে আমি দোক দোকানলৈ দৌৰো হনে দোকানত কাপোৰ কিনিম গে চাদৰ মেখেলা এযোৰ চামগে এতিয়া ঘৰতে চালো আৰু পইচা দিলো আহি গল দি থৈ গল আহি
এতিয়া মানে হেৰি আৰু সুবিধা খিনি হৈছে মানে আমি এলেহুৱা হৈছো
অঁ এলেহোৱা
কিন্তু আমি যদি অ আমি মানে যদি নিজ যে কিবা এটা কৰো
কৰো অ বেলেগ কথা অ এলেহুৱাই হৈছো আৰু তাৰ কাৰণে কিবা ধৰক এ বেমাৰ বোৰ বাঢ়িব লৈছে
অ সঁচা কথাটো সেইবিলাক নহয় এতিয়া চোৱা মই এটা কথা স বেমাৰ বোৰ, বেমাৰ বোৰ আমি নাইা গহত যোগাসন আছে বিভিন্ন ধৰণৰ ব্যায়াম আছে মোবাইলত চালেই অ শিকিবলৈও বেলেগত যাব নালাগে ধুনীয়াকে ইয়াত
দিয়ে দিয়ে আৰু কোনটো বেমাৰত
কৰি থাকিলে হল হম। অঁ তাকে তিক ঔষধ খাই মানুহৰ বহুত বহু বেমাৰ
ভাল হৈছে অঁ। এ বনৰ ঔষধবোৰৰ আপোনাক চাঁও ক চোন কোনো চাইড এফেক্ট নাই, কোনো আপোনাৰ ক্ষতি নকৰে নহয়নে? এতিয়া আমি যতনবোৰ ডক্টৰ পৰা আনি। থাকে কিবা নহয় কিবা এটা ক্ষেত্ৰত
কেমিকেল মিক্স কৰে অ তাকে এতিয়া যদি আমি
কিবা এটা অসুবিধা কৰিবই কোনো এটা ঔষধৰ পৰাা
তাকে তুমি চাবাচোন ইউটিউবটোত মাৰিলা যে মোৰ অমুকতো অসুবিধা হৈছে লগতে গুচি আহিলে অমুক খাব তমুক খাব ইমান পৰিমামানত খাব হ এচামুচ দিব একে তেনেকুৱা পৰিম মানণৰ লাগে
পৰিমানলে অ ইমান ধুনীয়াকে পৰিপাটিকে দেখায় কিন্তু সেইটো এটা ভাল লাগে হৈছে হৈছে দিয়ক মানে সেইটো অসুবিধা বোৰ কমিছে বাৰু কিন্তু কিছুৱে যদি বেয়া ক্ষেত্ৰ ব্যৱহাৰ কৰিছে সেইটো আৰু তেওঁলোকৰ নিজৰ উম
উ সেইকাৰণে কৈছো মই ব্যৱহাৰটো নিজৰ প্ৰতিটো বস্তুতে ব্যৱহাৰটো নিজৰ যি। বচ টা তুমি যদি ভালটো শিকিবলৈ বিচৰা তুমি তাৰ পৰা ভালতোয়ে পাই থাকিবা আৰু যদি তুমি বেয়াটো কৰো বুলি। খাবা তেতিয়াহলে বেয়া হ'ব। এ কিছুমান ল'ৰাছোৱালীয়ে কিছুমান ল'ৰাছোৱালীয়ে এনিটাইম গেম খেলি কিবা কৰিয়ে কটাই দিয়ে কিন্তু কিছুমান ল'ৰা ছালীয়েচোন পঢ়া বস্তুহে খুচৰি খুচৰি বিচাৰি থাকে খুচৰি খুচৰি বিচাৰি থাকে মানে ক'ত পাম কেনেকে পাম কি কৰিলে এই বস্তুটো আহিব উম।
তে এয়া মাক দেউতাকে গোটেইখিনি নে জানিলে তেওঁলোকে বহুত ল'ৰা ছোৱালী তাৰ পৰাই ব্যয়াকৰণ খিনি শিকে কে কিবা এটা অ অ আক কিবা এটা নেজানিলে তাৰ পৰাও অংক পদ্ধতিটো শিকি লয়।
অ ইংৰাজীতে কিবা এটা চাবলৈ হ'ল বুজি পোৱা নাই অসমীয়াত অৰ্থবোৰ ভাবি পোৱা নাই তাকে মই মাৰি দিলে মোবাইলত ধুনীয়াকে আহি গ'ল তাকেই আৰু
বহুত খিনি এতিয়া পঢ়াটো বেলেগ হৈ গৈছে আমি পঢ়াৰ দৰেতো নহয় আমাৰ বহুত খিনি অকণোকোজা লাগে কৰবাত কৰবাত এতিয়া একো নিমিলে অ সেই খোকোজা কাৰণে অ আমি এতিয়া পঢ়াব কেতিয়া আম ইউিউব খুবেই প্ৰয়োজন
প্ৰয়োজন প্ৰয়োজন তাকে এতিয়া আকৌ নতুন নতুন এপ ওলাইছে নে শিখ বুলি এটা এপ ওলাইছে নহয় ইংৰাজী চিংৰাজী কবলৈও শিকে মানুহে ন সেইটো কিন্তু মই হেৰি বস্তুটো মানে এনে দেখিহে আছো ব্যৱহাৰ কৰি পোৱা নাই কিন্তু বস্তুতটো বেয়া নহয় কিন্তু বস্তু
বেয়া নহব অ
এপটো ভাল ব্যৱহাৰ কৰিব পাৰিলে ল'ৰা ছোৱালী ছোৱাল ন আজিকালিিতো ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্য়মতে পঢ়ে গতিকে আমাৰ মাক দেউতাকহঁতে ইমান খিনি ইংৰাজী নেজানে মানে সিহঁতৰ নিজৰ ভৱিষ্যতৰ কাৰণে সেইটো তোমাক পঢ়াবই লাগিব দিয়াচোন তেনেকে সদায় যে অসমতে চাকৰি তেনেকে কথা নহয় ন অ সেইটোৱে সেইকাৰণে মানে সেই এপ টো যদি ব্যৱহাৰ কৰা ল'ৰা ছোৱালী ইহ ভাল ল ছোৱালী আৰু আৰু অকমান ভাল হ'ব মানে।
থাকে অহ। তেওঁলোকৰ মানে মাইণ্ড টো ক্ষেত্ৰতো ন? বহুত এতিয়া কিমান চক চোকা হৈ থাকে এতিয়া যিমানখিনি তেওঁলোকক শিকাব পৰা যাব ব আ-আধুনিক ভাৱে হেমত তে আগবাঢ়িব।
আগবাঢ়িব, সেইটোৱে আজিকালিতো তেনেকুৱা কৰে ন নাচি বাগি পঢ়ি তেনেকুৱাকে
উম, বাৰু এতিয়া ভালে আপোনালোকৰ? দিয়ক অহ পিছত কথা পাতিম বাৰু দিয়ক, ঠিক আছে। অহ কৰিব আকৌ ফোন, অহ হ'ব-হ'ব দিয়ক। অহ